হেল্ল'
কি কৰিছা
আছো এনে তুমি
মইও এনে
ভাত খালা
কোৱা
ভাত খালা
শুনিছা
ভাত খালা
উম খালো তুমি, ক'ত গৈছিলা ক'ত গৈছিলে আপুনি
কিহেৰে খালা
উম আজি মই গাহৰি দি খালো
গাহৰি আচ্ছা কোনে বনালে গাহৰি
গাহৰি মোৰ মানুহজনী বনাইছিলে উম গাহৰিতো আনিলো আনি পেলাই মই আৰু মানুহজনী মিলি কেনে বনালো
হা
গাহৰি অলপ আনিলো আনি পেলাই মই আৰু মানুহজনী মিলি কেনে বনালো
অ আচ্ছা তোমাৰ মানুহজনীয়ে বনাব জানে জানো গাহৰি
তাই নাজানে তাই হেল্প কৰি দিছে আৰু পিয়াঁজ চিয়াজ আলু চালু কাটি দিছে
হেল্প কৰি দিছেনে
উম বনোৱাটো মইয়ে বনালো আৰু ঘামি জামি কাম চাম গৈ আছো বাৰু আজি যোৱা নাই
ক'ত কাম
ৰ'দ বহুত মই তোমাৰ আড়া খুলিলো নহয় মই
অ ম
সেইটো বহেলাৰ
তুমি কি কৰি আছা?
মই এ জব কৰি আছো।
দিলাৰ।
আৰ্টচা। তোমাৰ চাউণ্ড আহি আছে চাইডৰ পৰা।
আহি আছো মানে বহুত গৰম ন।
কি ডিলাৰত কাম কৰি আছা তুমি?
টি ভি এছ ডিলাৰত কাম কৰি আছো নতুনকে জাষ্ট সোমাইছোহে।
অ কিমান দিন হ'ল সোমোৱা?
আজি তিনি দিন মান হৈছে।
চেলেৰীৰ কথা পাতিছিলা?
চেলাৰী কথা পাতা নাই তেনেক। কৈছিলে আৰু দিম আৰু জোখৰ টো বুলি। নাইন থাউজেণ্ড মান দিম বুলি কৈছে।
নাইন থউজেণ্ড?
উম।
উম, ঠিকে আছে বাৰু কৰি থাকা কিমান দূৰ ঘৰৰ পৰা কিমান দূৰ তোমাৰ?
বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা ধৰা হ'ব।
আৰ্টচা ক'ত আছে?
তেজপুৰত আছে।
অ তুমি তেজপুৰৰ হয় ন?
উম।
উম।
তুমি কৰ হয়?
মই তোমাৰ হেৰি ককাল ভাঙা।
ককা ককাল ভাঙা কি বস্তু?
জেগাৰ নাম হয়। এনেকে হাঁহিলা যে তুমি মানে আমাৰ গাঁৱত খনৰ কথা মানে হাঁহিছা।
ককাল ভঙাও ন গাঁওৰ নাম থাকে নে? কোন। ক'ত পৰে মানে এই ককাল ভাঙাখন মোৰো ময়ো যাব বিচাৰো সেইখন গাঁৱত।
অসমতে আছে হা তুমি কি ইনঞ্চাল কৰিছা নেকি কঁকাল ভঙা অঁ, থাকিব পাৰো ককাল ভাঙাত কিন্তু মোৰ ককালটো চিধাই হয়।
হা হা।
হাঁহিছা কেলে?
মোৰ বহুত হাঁহি উঠছে মানে তোমলোকৰ গাওঁৰ নামটো শুনি।
গাঁৱৰ মানুহ বুলি ইমান হাঁহিছা কেলে? তোমালোক তেজপুৰৰ চহৰীয়া মানুহ নেকি?
চহৰীয়া নহয়। তাত আমাৰ গাওখনৰ নামটো এটলিষ্ট ককাল ভাঙা নহয়। কিছুমানৰ গাঁৱতো বান্দৰ বান্দৰ মাৰিটো শুনিছা চাগে ন?
অঁ, শুনিছো।
বান্দৰ মাৰা নে বান্দৰ মাৰি কিবা এটা।
উম বান্দৰ মাৰি তেজপুৰ হয় নেকি?
উম তেজপুৰৰে হয়, গৈছা তুমি?
গৈছিলো বহুত দিনতে একবাৰ সৰুতে গৈছিলো সেইফালে লগৰ এটা আছে সেইফালে মোৰ।
মানুহজনী কৰ হয়?
মোৰ মানুহজনী তোমাৰ তেজপুৰ
আচ্ছা।
উম। হেৰী হোম মেকাৰ হয় একো কাম চাম নকৰে ঘৰতে কাম কৰে।
উম, বেকাৰ চামান নেকি?
বেকাৰ চামান নহয় হোম মেকাৰ হয় ক'লোৱে দেখোন।
উম, কাম চাম কৰিব জানেনে?
জানে জানে চব জানে কিন্তু এইটোৱে আৰু কেতিয়াবা চাহটো বনাব নাজানে আৰু। কেতিয়াবা বহুত ভাল চাহ বনাই কেতিয়াবা চাহ বেয়া বনাই।
অ এই হৈ যায় কেতিয়াবা চব গাখীৰৰ ওপৰত ডিপেণ্ড কৰে।
অঁহ গাখীৰটো ডাঠ হ'লে ভাল চাহটো ন?
উম।
উম।
আৰু চেন্নি বহা চাহ খাই বেছি ভাল লাগে।
বহুত ভাল লাগে। তোমাৰো ভাল লাগে নেকি?
মোৰো ভাল লাগে। কিন্তু মই আকৌ বেছি গাখীৰ চাহ খাব নোৱাৰোঁ ন।
কিয় বা?
মোৰ মানে অলপ গেছৰ প্ৰব্লেম আছে।
অ মোৰো মানুহজনীৰ একেই প্ৰব্লেম।
উম, এই বেছি চাহ বেছি মানে গাখীৰ চাখীৰ খালে মোৰ লিভাৰে একদম মা মানে বহুত বেয়া অৱস্থা হয় ভাত চাত খাব নোৱাৰা হয় যাওঁ।
কাঁও কাঁও কৰে চাগে ন'?
তাকে।
বাকী কিহৰ লৈকে পঢ়িলা তুমি?
হোম? হেল্ল' কিহৰ লৈকে পঢ়িলা তুমি?
মই হাই ছেকেণ্ডেৰী পাছ।
অ তাৰপিছত কিয় নপঢ়িলা আৰু?
এনেই পঢ়িব মন নগ'ল।
পঢ়িব লাগিছিলে। হাই ছেকেণ্ডেৰীটো পঢ়িলাই তাৰপিছতো পঢ়িব লাগিছিলে অলপ।
তাৰপিছত মই মানে পঢ়িম বুলি ভাবিছিলোঁ তাৰপিছত মোৰ মানে পঢ়াৰ ওপৰত ধ্যানটো উঠি গ'ল।
অহ।
মই প্ৰেমত পৰিলোঁ। তাৰপিছত প্ৰেমত পৰি বিয়া হৈ গুছি আহিলোঁ।
বিয়াও হ'লা।
উম।
লৰাটো কি কৰে?
ল'ৰাটোৱে এই পাৰ্লাৰতে কৰে মোৰ।
হয় নেকি।
উম।
মিলিব তেনে মোৰ লগত।
চুলি তুলি কাতে সি।
চুলি তুলি কাতে, বিহাৰী লৰা নেকি?
নহয়, অসমীয়া বিহাৰি টোৰ
উ। অ', মানে। অসমীয়া মানুহে মানে বহুত কম মানুহে চুলি কাটে ন। সেইটো কাৰণে খুধিলো বিহাৰী নেকি।
তাকে। বাকী তোমাৰ এটা ভাইটি আছে ন?
আছে মোৰ বাইটি এটা আছে অঁ।
সিউ সিও সেয়া অনলাইন বিজনেছ টাইপৰে কৰে আৰু কিবা কিবি।
আচ্ছা। বাকী ঘূৰিব কতো যোৱা নাই তুমি।
ঘূৰিব যোৱাই নাই কালি গৈছিলোঁ টাউনৰ ফালে আমাৰ এই ফালে।
উ।
আমাৰ এইফালে মানে নহয় আৰু এইফালে মানুহজনীক লৈ পেলাই তেজপুৰ ফালে গৈছিলোঁ কালি বহুদিনৰ মূৰত। বহুত বছৰেই হল তেজপুৰত যোৱা নাছিলোঁ।
উম।
বছৰ, ইমানো বছৰ নহয় মানে এক বছৰ হ, যোৱা নাছিলো ন। তাইয়ো ক'লে যাওঁ বোলে যাওঁ বোলে গ'লো। গৈ পেলাই ঘৰুৱা কিছুমান সামগ্ৰী ল'ব লগা আছিলে এয়া ললো।
আচ্ছা।
তাইকো কিবা কিবি দিলো দুটাই খালো অকমান ঘূৰিলোঁ। বহুত ঘূৰিম বুলিয়ে ভাবিছিলোঁ কিন্তু ৰ'তটো যেনেকা হে বেছি ৰ'দ মাৰিলে আৰু ঘূৰিবই নোৱাৰিলো।
উম উম ইমান গৰম পৰিছে ন মই
বহুত বেছি।
আকৌ ৰাতি হলে বৰষুণ দিয়ে আকৌ অ দুপৰীয়া ৰাতিপুৱা হলে ৰ'দ দিয়ে।
উম তাতে ঘৰৰ ওচৰত কুকুৰ ইমান কুকুৰ নহয়। কুকুৰ বিলাকে ভকি ভকি মানে কাণ চান ফালি দিছে আৰু।
এটা কাম কৰিবা গাড়ী এখন মাতিবা গোটেইখিনি কুকুৰ উঠাই পেলাই ক'ৰবাত থৈ আহিবা।
সেইটোৱে কৰিব লাগিব এতিয়া পইচা পাতি অ অসুবিধা হৈ আছে ন। আছে আছে আমাৰ কুকুৰটো আছে সেই ভালেই বাৰু।
উ কিমান দিন হল বিয়া পাতা তোমালোকৰ?
আমাৰ দুবছৰে হ'ল।
আচ্ছা।
তোমালোকৰ?
আমাৰ এই একবছৰ দেৰ দেৰ বছৰ মান হৈছে।
উম। ভালে চলি আছে ন।
উম ভালে আগলৈকেও ভাল হৈ থকাটো বিচাৰো আৰু মই।
ঠিকে ঠিকে থাকিব দিয়া চিন্তা নকৰিবা।
ঠিকেই থাকিলেতো ভালেই বাৰু।
হম।
ঠিকেই থাকাতোৱে লাগে
সেইটোৱে ত জানাই আৰু ল'ৰাবিলাক অলপ একা চেকাই থাকে
এক টা চাইদৰ বুলি নহয় আৰু মানে বুজাবুজিটো থাকিব লাগে জানো একা চেকা থাকে তেওঁলোকৰ টো ছোৱালীও থাকে কিন্তু অলপ' বুজিব লাগে
উম
বস্তুবিলাক
সেইটো হয় বাৰু।
উম।
সেইটো বাৰু আমি বুজি পাওঁ।
তাকে বাকী কোৱা আৰু খবৰ ভালেই তোমাৰ
খবৰ ভালে অ সে দেখিছেই পাঁচটাই বাজিব হ'ল পোহৰে দি আছে এতিয়াও ঠাণ্ডা দিন হোৱা তেন্ত ইমান টাইম আন্ধাৰ হৈ গল হয় উম আমনি লাগিছে ৰ'দটোৰ পৰা বুইছা বহুত মানে অৰুণাচল ফালে গুচি যাব মান গৈ আছে
তাকে মোৰতো পোহত শান্তি জেগা অকণমানত যাব মন গৈছে
উম ওলোৱা নহ'লে তোমাৰ হাজবেণ্ডকো লৈ লোৱা মইয়ো মোৰ মানুহজনীক লৈ ল'ম ক'ৰবাত
অ পাৰি উম
নে কি কোৱা
পাৰি অ
বহুত দিন হ'ল যোৱাও নাই ক'তো ঘূৰিবলৈ তোমালোকতো এনে হ'লেও লাষ্ট টাইম তোমাক সেই স্কুলতে এৰা ন তোমাক মইত স্কুল এৰাই কিমান বছৰ হৈ গ'ল
হুম
তেতিয়াই তোমাক দেখা
ময়ো দেখা নাই বাৰু তোমাক
আহিবা এদিন আমাৰ এফালে কঁকাল ভঙা ফালে
প্লিজ তোমাৰ জেগাটোৰ নামটো মেনচন ন কয় বহুত হাঁহি উঠে মোৰ
বেয়া লাগে ন মোৰ জন্ম ইয়াত তুমি মোক এনেকে হাঁহি থাকিলে বেয়া লাগে ন মোৰ।
মই তোমাক ইনচালট কৰা নাই কঁকাল ভাঙানো কিবা জেগা থাকে নে বাৰু?
থাকেতো সুধিবা তোমাৰ মা দেউতা ডাঙৰছে
কেতিয়াওতো নিউজো নাহে চোন ককাল ভাঙা চাইডৰ পৰা।
সেইটো ফালে মানে এইটো মানে এইটো টোৰ বহুত সৰু গাঁৱত এন মানে বুজিছা?
উম।
গাঁওখন মানে সৰু আছে নাই ধৰিবই নোৱাৰি।
উম।
ইহতে গাওখনন যিমান সৰু ইয়াৰ গাও খনৰ মানুহ বিলাকো তেনেকে সৰু সৰু।
উম।
সেইটো কাৰণে কোননেও চিনি নাপায় আৰু গাওখন চিনি পায় ওচৰৰেৰে পাজৰেৰে। চহৰ গাঁওৰ মানুহ বিলাকেও চিনি পায়।
উম।
কেতিয়াবা কৰ'বাত কিবা হ'লে মই কওঁ আৰু মোক কঁকাল ভাঙা পাইছো বুলি তেতিয়া মোক যাব দিয়ে আৰু।
হী শী সি।
সৰু গাঁৱৰ সৰু ল'ৰাযে মই।
সৰু গাও নেকি?
সৰু গাঁৱে আৰু। ঠিক আছে দিয়া মই তোমাক ফোন কৰি আছো আপান দেৰি যে।
অ অ হ'ব দিয়া।